অ শুনি,
উম উম কোৱা
তাকে ফুোনটো হেৰি মই এ ভাইটিয়ে সখিনি পানী খিনি আনি ঢালি দিলেহি মই বোলো হেৰি কৰি লওঁ তাৰপিছত আকৌ কৰিম
অ অ ভনী খুৰীয়ে কথা পাতিছে নাই তোমাৰ লগত
ভনিখুৰীয়ে পাতিছে
অ, অ,
তো আকৌ মাৰ লগত কথা পাতি আছিলে
অ, অ, ভালে কৈছে বাৰু মায়ে কৈছিলে বহুত দিন খবৰ খাতি লোৱা নাই বুলি
অ তাকে বহুদিন ৰাস্তা পতা নাই হে বুলি কথা
তাকে আজি পতা হৈছিলে বাৰু মাৰ লগত যথনি ফোন কৰিম বুলি ভাবিছিলো ছিলো মা আকৌ বিয়ালৈ যাবলৈ ওলালে
আ,,
উম।
মই সেই বিয়ালৈ যোৱাৰ আগতে আকৌ তেওঁ কথা পাতিছিলো
অ, অ,
মানে কিবা মিটিঙৰ মিটিং আছিলে
উম।
বস্তুটো উলিয়াবলৈ চাবিটো দি থৈ যাবলৈ আহিল ওলপ সোমাইছিলে
অ, অ,
চাবিতটো লৈ আহিবলৈ তাৰপিছত ইমান দি থৈ
হেল্ল' হেল্ল' হেল্ল' হেল্ল',
নগ'লেও বস্তু উলিয়াবলৈ দিগদাৰ হ'ব সেইকাৰণে দি থৈ গ'ল
অ অ অ
পুলিচাল
শুনি আছো শুনি আছো শুনি আছোঁ
হেল্ল', েল অ সেইকাৰণে চাবিটো দি থৈ গ'ল অ অ চল তাপা সেই আৰু সেইকাৰণে তছ আমি তাৰপিছত বমাাহত আহিলে বাৰু সোনকালে আহিলে অ বক উ জানো ইমান জল্দি অ ইমান জল্দি আহিলে অ অ' উম গৰম কাৰণে গুচি আহিলে চাগে হয় চাগে।
ফুধিব লাগিব।
গৰম পৰিছে লাইলে নোৱাৰা হৈ হৈছে জানা নাই।
উম ক্প বিচা।
খোৱা বোৱা খোৱা বোৱা ৰাতিপুৱা খালো তাৰপিছত নাই খোৱা আৰু
হেল্ল',
তুমি খালা নাই উম খালো অ অ বুলি থ নোৱাৰ নয় খালা ন অ নাই মই গৰমত খাবলে মন যোৱা নাই উ উম ফল মূল আনি লব লাগিব ৰন্ধা খাদ্য খাবলৈ মন ন গলে। তাক এ হেৰি খাইছিলো কল। খালো তাৰছত এইবোৰ তৰমুজ খালো উম সেইটো কথা অ শুনিছানে?
অ', শুনি আছো।
আহ', আহ সনেকে এয়া ভাত পানী খাবলৈ মন নাযায় যে গৰমত তাকে কৈছো বোলো ফল মূল আনি খাইছো।
আহ আহ'
উম কিহ চহ
আচ্ছা আচ্ছা পজিছ মোৰক ফল মূলো খাবলৈ মন নাযায় পকে গৰমত এ এনে আম আম বলাক কাটি খাবলৈ ভাল কিন্তু পোক থাকিলে বৰ অশান্তি লাগে।
অ', এই চালানী আমবোৰ খাই ভাল লাগে আকৌ
উম অ সেইবিলাক আম খাই ভাল লাগে আমাৰ ঘৰৰ এইবাৰ আম খিনি বৰ ধুনীয়া আছিলে ত খাইছিলি নে
অ খাইছিলো এইফালৰজোপা বেছি ধুনীয়াও
এই এজোপা যে আছে যে অকনমান যে এাল হালধীয়া হালধিয়াকে অকন কোলা কোলা দাগ থকা যে ডাঙৰটো এই সেইটো বেছি ধুনীয়া
গম পাইছো অ সেইটো বেছি ধুনীয়া খাবলৈ ই ভালৰজোপা নেকি
জানো পাই কোনজোপা মই নাজানো নহয়
তাপা ভাল লাগিলে খাই সজোপা দেই
অ এইবাৰ বোলে বহুত লাগিছিলে ন
এব ভ লাগিছিলো।
উম আমাৰ সেইকো কোনো নিয়া নাই নে?
দিছে বলা দিছে বোমাই পাৰি। আকৌ জামুজোপাও লাগিছিলে।
পম্পিহঁতলেহে খং উঠে মায়ে কৈছে নহয় গোটেই আম বাপদৰাবোলে পাৰি মেলি লৈ গৈছে।
অ, হেৰি তাৰপিছত মোক জানো মা আকৌ বৰমা এদিন ফোন কৰিছে কোনকে পাৰে কৈছে আম খাৱ যদি লৈ যায়হি আকৌ নহলে লৈ যাৱ
গৃহস্থং নোসোধাকে এনেকুৱা কাম বিলাক কৰিলে
য তেনেকুৱাকে কৰে কিছুমানে তেনেকুৱা কাম
মানে কি হয় নিজ নিজৰ ঘৰৰ বাৰী বস্তু বিলাক লোকে পাৰিব নালাগে ন
তাকে তাপা হেৰি এতিয়া বৰটেঙা হৈছে বৰ এতিয়া বৰটেঙা অ আমাৰ দুজোপা লাগিছে অ এবাৰ
তই তোৰ আটলাছজোপা আটলাছৰ চিজন কেতিয়া অ
আটলাচ দানোপা আটলাচ গৰমতে লাগে নেকি মানে কি হ'ল আদলাছজোপা এই মমাৰ বৰ্তাহতৰ পুখুৰী ফালে গুচি গ'ল যে
উম।
মানে আটলাছজোপালেৰিান চা এতিয়া তুমি কোতেহে মূৰত পৰিছ চাব লাগ এইবত লাগিবও পাৰে
ততি আতলচ নাখাও নেকি?
পাহৰণিয়েই হল এতিয়া যে আইটেমাও আইত মাও ন আছিলে
গুৱাহাটীত মানে বুলি কলে তেনেকে কোনেও চিনি নাপায় কাষ্টাৰ্ডপুল বুলি কলে চিনি পায় বাৰু দেই উম কিছুমানে কিন্তু এই হেৰি নেবেচ দেখ আজিলৈকে দেখাই নাই আটলাচ বেচা এ মই যে থাকিছিলো ৰুমটো যে সেই ৰুমটোৰ সেইকনতে আছে আতলাচ এজোপা
খাইছিলা তেতিয়া
গচকি গৈছে অ নাই নাই খোৱা নাই বহুত দিন চালো মানে পক পকিলে খৰাম খৰামকে এই কিন্তু মানে ভাল নালাগে ন তেনেকে মানে গাঁৱত বেলেগ কথা কিন্তু ত' চহৰত আৰু তেনেকে
উম, উম,
উম,
কেঁচাতে পাৰিও হেৰিয়াত ভৰাই থয় নহয় চাউলৰ মাজত ভৰাই থলে পকি যায়
মই গম নাপালো মানে পকি মই আৰু ভাবিলো আৰু পাৰিবলৈ ভয় লাগে নহয় আকৌ কোনোবাই দেখিলে কিবা কমপ্লেইন দি দিব আৰু গাঁৱতটোতো বেলেগ কথা এইবিলাক চহৰৰ মানুহে পানীকণ ললেও গালি দিব
অ এই পিয়াহত মৰি গৈছে বোলে তেতিয়াও সিহঁতৰ হেৰি হয় আৰু চহৰৰ মানুহৰ গাঁৱত যেনিবা সেইটোয়ে ভাল আৰু গাঁৱত সেইটো
সিহঁতৰো ভুল নাই দেচোন পানীৰ সমস্যা এতিয়া পানী কিনি খোৱা মানুহে গম পাব ন পানীৰ মূল্য
সেইটোও হয় বাৰু কিনি কিনি খাই যেতিয়া
উম সিহঁতি চব পানী কিনিব লগা হয় দেচোন অ নিজৰ গা ধোৱা পানী খিনিলৈকে কিনিব লগা হয় বিল দিব লগা হয় গাঁৱততো বাৰু কুুৱা খান্দি কুঁৱা থাকে কুঁৱাৰ পৰা ফিল্টাৰ হয় সহজতে পানী পোৱা যায়।
পোৱা যায় অ।
উম ইয়াতোতো তই এতিয়া কুৱা খান্দি থাকিব নোৱাৰ ন
নাই নাই
উম।
একেবাৰেতো টাউনবোৰতো আৰু পানী বিল বা সিহঁতে খোৱা পানী কনো, একে বটল, বটলকে কিনি আনা আৰু। কিছুমানে, তেনেকেও আনে।
তাকে।
খোলা পানীকণো চাই চিতি খাব নলগা, নিচিনা হয়।
উম।
উম।
আগতে মই গুৱাহাটীত থাকোতেওতো, তেনেকুৱাই হৈছিল ন, এতিয়া আমি ইয়াতো মাহীহঁতে পানী পানী কিনিয়ে খায়।
অ'।
পানী উঠাই, বিল কিমান উঠে হয়নে, এতিয়াতো গাঁৱতো হৈছে। এতিয়া আমাৰ ঘৰৰটো মটৰ, তহঁতৰ ঘৰতো মটৰ। আজি কালি মানুহে কুঁৱাৰ পৰা পানী তুলি কষ্ট নকৰেই।
নকৰে।
চৰকাৰী পানী বহুততে বহিলে আমাৰ ফালে নিদিলেই ন। উম।
পাইপ বোৰ সোমোৱালে। কিন্তু আজিলৈকে টেপতটো নাহিল লেগে আৰু।
তাকে।
আমাৰ ইয়াতে বহুত জেগাতে আহিলে টেপ।
আমাৰ তাতো বহুত জেগাত আহিলে নেকি।
উম।
অকল আমাৰ কেই ঘৰতে নাহিলে, নেকি।
আমাৰ ফালেহে অহা নাই, অ'।
জানো পাই, থাকি গ'ল চাগে, কোনেও চাগে সেইটো কথা নকলেই।
নকলে চাগে নহ'লে পিছে পৰেও, আহিবও পাৰে।
তাকেই।
নাজানো আৰু
উম।
তোমাৰ তাতে শুহুৱনীয়া আৱাজ এটা গৈ আছে নি, বাৰু বেছিকে।
মোলৈ অলপ, অলপ আহিছে বাৰু দেই।
অ', অ'।
উম, উম।
কলাৰটো চলাই থৈছে যে, তাকে। চাউন এটা হৈ থাকে, যে
বাহিৰৰ লৈ উলিয়াই আৰু আহলি নে কি?
নাই, নাই মইহে ভিতৰলৈ আহিলো এই খুৰী এজনী আহিছে।
অ', অ', নাই, নাই চাউডটো তেনেকে অহা নাই বাৰু এতিয়া।
অ', অ'।
উম।
অ, মাহঁতে কথা পাতি আছে মই বোলো। মকে পাতাম মই তাতে। মই যাম এদিন বৰ্তাহঁতৰ তাতলৈ যাবহে লাগিব। গাড়ী এখন লৈছিলে যে।
কিহৰ গাড়ী ললে?
এই মেকজি এখনে লৈছে।
আকৌ মিজিক ললে, ইখন বেছিলে নেকি?
জানো বাৰু, মইতো জোৱাই নাই, নহয়। জানা নাই কলৈকো ওচৰত মই যাব লাগিব।
উ। আচ্ছা -আচ্ছা
মানে একেদিন যাম বুলি ভাবি থাকোঁতে।
উম, হম।
হলেও একেদিনাই যাম আৰু। গোটেই ঘৰতে বহি- বহি গুচি আহিম।
আচ্ছা- আচ্ছা
উম।
ঠিকে আছে ৰ। মই হেৰি আহি আছো তোক কল কৰিম ৰ আকৌ আহি।
অ, আহ, ঠিক আছে, অ।
উম- উম।